আহ হেল্ল'।
অ'।
শুনিছেনে?
অ', শুনিছো শুনিছো। চু
অ',। কি কৰি আছা?
এ আছিলো এনেই।
অহ। অহ, ভালেই।
উম ভালে ভালে। ভালেই অহ। ভালেই তোমাৰ আকৌ।
অ ভালেই ভালেই খোৱা বোৱা কৰিলা?
আহ
অহ। খোৱা বোৱা কৰিলান নাই? বাকী এইয়া আছোঁ আৰু। অ খালো অহ।
উম।
ৰ ভাল?
ভাল ভাল অ বহুত দিন খা খবৰেই নাই?
হা খব একোয়ে নাই এই আজিকালি। মানুহৰ নিজে নিজৰ লগত ব্যস্ত আৰু।।
হয় বাৰু সেইটো কথা অ হয় বাৰু সেইটো কথা।
তাকে হে। তে বাকী আগতে।। পঢ়া স্কুলখনলে গৈছান নাই?
আগতে পঢ়া স্কুলখনলে এবাৰ গৈছিলো গম পাইছানে? হেৰি প্ৰাক্তন ছা।। ছাত্ৰ ছাত্ৰী সেই সন্মিলন পাতিছিলে তালৈ গৈছিলো। গৈ পেলাই এইবোৰ কথা।।
কোনে ধৰা আহিলে কৰা।
অ গৈ পেলাই এইবোৰ অ গৈ পুৰণা স্কুল।। স্মৃতি মনত পৰি গৈছে গম পাইছা নাই? আমি যে আগতে যে সেই বোৰ টেবুলত।। উ হেৰি কৰি কলমে নাম বোৰ লিখিছিলোঁ। সেইবোৰ নামবোৰ এতিয়াও আছে। গম পোৱা নে? আজিকালি ল'ৰা ছোৱালী বোৰে এইবোৰ নক।। কৰে আৰু খেলবোৰ খেলা।
কিমান খেলো।
উম দীঘল বাৰান্দাখন দেখি পেলাই মনত পৰি গৈছে চেংগুটি খেলা আকৌ হে।। ফিল্ডত আকৌ এনেকে কি কি যে নাম আছিলে। এইবোৰ চব পাহৰিলোৱে আৰু
কিবা ইচিং বিচিং কিবা কিবি অ ৰছী টনা কাবাদী উম আজিকালি ল' ছোৱালীয়ে চিনিয়ে নাপায় এইবোৰ খেল কি বুলিহে সুধিব
উম আকৌ স্কুলত বাদ দি আমি স্কুলৰ পৰা ঘৰলে আহি পেলাই বেগতো থোৱা ভাতকেইটা বেগটো থৈ ভাতকেইটা খাই আকৌ খেলিবলৈ গ'লোৱেই
খেলিবলৈ গলোৱে অ আকৌ স্কুলৰ ক্লাছৰ মাজে মাজে তোমাৰ স্কুলৰ ম বোলো ক্লাছৰ মাজে মাজে তোমাৰ চেংগুটিটো থাকি
চেংগুটি থাকিবই অ ইটো ক্লাছ পা সিটো ক্লাছলৈ অকমান সময় হলেও
ছাৰ নাপাওঁতেই আমি খেলোৱেই
কিনো সময়বোৰ আছিলে আজিকালি ল'ৰাছালী চাচোন এইবোৰ বুজিয়ে নাপায় খেলা কথা
উম বুজিয়ে নাপায় আজিকালি মোবাইলত ব্যস্ত অকল এক কেৰাহে মোবাইল
অকল মোবাইল মানে তোৱা ইঘৰৰ পৰা অ
অ সৰু লৰাছোৱালীবোৰ এতিয়া মাক বাপেকে ভাত খুৱওঁতেও মোবাইলটো চোৱাই
অ ইঘৰৰ লৰাছোৱালী সি ঘৰৰ লৰাচলিলে হেৰিয়ে উম ইঘৰৰ পৰা সিঘৰলৈ খেলিবলে মেলিবলৈ নাযায় এ নহয় আজিকালি সৰু দিনেও তোমাৰ মোবাইলতটো মোবাইল এপ পঢ়া পেছাৰ সেইবোৰ আৰু ইমান ততে টিউশন দি দিয়ে আমিনো আগতে ক'ত টিউচনখন লৈছিলো এতিয়া তোমাৰ ক্লাছ টু থ্ৰিত টিউচনে দিয়ে আকৌ তোমাৰ এক্সট্ৰা কিবা বেল বেলেগ ক্লাছ খাপাহাৰ পঢ়াটো বদে দিয়া আমাৰ কিবা গানৰ দিব সৰু সৰুতে আমিতো সেইবোৰ একো নকওঁৱেই আমি অকল খেলিব লাগে আৰু লোকৰ বাৰীয়ে বাৰীয়ে ঘুৰি ঘুৰি ফল মূল চব বুটলি খাব লাগে
উম আৰু আগৰ হেৰিটো এতিয়া নাই ন আগতে যিমান ফুুৰ্তি আছিলে খেলি কিমান ভাল লাগে
অ
কাবাডী বুলিলে কাবাডী আকৌ জপিওৱা খেলবোৰ যে এই বো কি বুলি কয়
উম আজিকালিৰ লৰাচোৱালীৰ বাবু একো নাজানে
নাজানে নাজা ফুটবল, ভলিবল আজ আগতে দেখোন এইবুৰ আমি লৰাবিলাকৰ লগত এনেই মাৰি থাকো। ফুনা নাজানিলো আজিকালি ছে ঠায়ে-ঠায়ে আছে কিন্তু চবতে লৈছিলে চিনি নায়াই মাক বাপেকে ওলাজাবলৈ নিদি দি আজিকাল
উম, দিয়ে ন দিয় অ, লাগিলে ঘতে কিবা আনি দীপক খেলিবলৈ ইঘৰ ল'ৰা, ছোৱালী সিখৰলৈ যাবলৈ নিদিয়ে, মই-মই তেনেকে একো নাজানোৱে খেলিবলে, মই আগতে সি হেৰি কি চেংগটিহে খেলো আৰু। আকৌ লুকা-ভাকু অ', হয় বাৰু বেডমিন্টন মোৰ আছিলে আকৌ গম পাইছ নে বেডমিণ্টন
অ খুব ভাল লাগে, মানে জপিওৱাও হয়, জঁপিয়াও-খুব-জপিওা হয় ন অ ', এটা
চেচা-চতা হৈ থাকে যে
খুব ভাল লাগে আগতে স্কুলত জিৰণিৰ এক একদম বেডমিটন কোনে আগতে এক ল পায়
অ।
কোনে আগত গৈ ল'ব পাৰে মানে আৰু।
হয়, অ, আকৌ হেৰি আছিলে এইটো ৰিংটো যে দলিয়াব লাগে? অ।
অ, এ, কিবা এটা আছিলে হল পাহৰি থাকিলে নহয় নামটো, এনেকে যোৰ ৰছী এডাল যে অ', ৰিংটো দিললে এ সেইটো চত, কি
নহয়, নহয় এনেকুৱা লৰিং যে, স্পিং-স্পিং খেলো, তাৰপাচত আকৌ ৰিং ইটোলৈ দলিওৱ সটো লৈ দলিওৱা
অ', অ, ময়ে পাহৰিছোগৈ আমি খেলাই বহুত একদম
আহ
আজিকালি ল'ৰা ছোৱালী এইবোৰ মানে বুজি নাপায় কি বস্তু এতিয়া স্পিং খেলা মানে কি বুজিয়ে নাপায় ল'ৰা ছোৱালী স্পিং খেলা ম কি বুজি নাপাই ল'ৰা
বুজিয়ে নাপায়
সেই খেলা ধূলাই মানুহৰ মনটো টো বহুত ভাল কৰি ৰাখে ন কিমান ফূুৰৰ্তি আৰু আৰু অ এবাৰ হাৰিলে তোমাৰ নেক্সট বাৰ কেনেকে জিকিম সেইটো বস্তু আহি যায় মনলে
চোতালত যে এনেকে আঁচ পাৰি পাৰি শিলগুটিটোৰ দৰোৰ প্ৰতিতা প্ৰতি অ কোট কোট কোট কোট অ সেইবোৰ সেইবোৰ আমাৰ এয়া ভৰি চৰি হাত চাত বোৰ কিমান হেৰি হৈ থাকে হ নাই বাৰ ভৰি এটা ভৰি এনেকে দি ইফালে এটা ভৰিয়ে।
আজিকালি মানে সেইবোৰ খেল নাইকিয়া হ'ল। ল'ৰা ছোৱালী বিলাকে এইবোৰ বুজিও নাপায় আৰু মানে দেখুৱাবলৈও আধুনিক হৈ গৈছে ন বস্তুবিলাকো আধুনিকতা হ'লে এতিয়া এতিয়া এইবোৰ কি ওলাইছে মানে সেইতো পুতলাটো দেখিছা নাই জানো তুমি মোবাইলত এনেকে কৈ দিলেই যে কথাটো কৈ দিয়ে সেইবিলাকৰ দৰকাৰ নাই অ সেইটোৱে এ সেইবোৰ সেইবোৰ এতিয়া মাক বাপ বাপেকে আনি দিয়ে ক'ত ল'ৰা ছোৱালী লগ পাব চেংগুট খেলিব এইবোৰ চিনিয়ে
সেইটোয়ে উম উ এইটোয়ে কি কৰিবা আৰু এই ঘৰ পাইচ ঘৰলে কানেকশ্যনে নাথকা নিচিনা নেযায় মানুহে যাবলৈহে নিদিয়ে উম আজিকালি জানো তেনেকে ল'ব পাৰি অ
কাবাডীটো কিন্তু প্ৰিয় আছিলে দেই বৰ ভাল লাগে খেলি কাবাডীটো
উম উম ভাল লাগে চব বোৰে ভাল লাগে আকৌ আৰু
উম আগতে চব ভাল লাগে আজিকালি ল'ৰা ছোৱালীবোৰ ওলাই নাহে চিনি নাপায়। কি খেল চিনি নাপায়। আজিকালি ইমান মানে ফূৰ্তিটো নাইকিয়া হ'ল মানে
উমহ
তাৰপিছত তাকে মানে
অ ফূটি নাই আজিকালি নিজ লগতে বেস্ত মাক-বাপেক ল'ৰা ছোৱালী চ'ব। নিজৰ লগত ব্যস্ত আমাৰ
নিজ আৰু বিশেষকে মোবাইল টো দি দিয়ে ন
উম নহ এনেকুৱা মানে মোবাইলটো নিদিলে লাভ নাই নহয় আমনি কৰি থাকে যে মাক বাপেকবোৰক সেইকাৰণে মোবাইলতে মোবাইলটোকে চাই থাক বুলি দি দিয়ে আৰু
উম আগত
মোবাইলটো চাই থাক দিওঁতে মানে সেই মোবাইলটোতে নিচা হৈ যায়
মিছা হৈ যায় গেম-গেম কি বুলি কয় এতিয়া আগতে আমি খেলি যিবোৰ সেই
অ, সেইবোৰ খেল এতিয়া আৰু উম পইচা যায় পইচাও চৰাই দিছে নহয় বহুত নিচ চাৰে এইবোৰ মানু মৰিছে গম পাইছ নাই বল লিব
উ কিবা ট্ৰেডিং হয়-হয় অ- ট্ৰেডিং এপ বুলি ট্ৰেডিং এপতো তোমাৰ কিমান ল'ৰা ছোৱালী সু-সু ল'ৰা ছোৱালীক মই দেখিছো খেলা
পাই গৈছে লৰা ছোৱালীবোৰে মাক মানে হাক নিদিয়ে বেয়া বুলি নকয় উম আমাৰ দিনেও বেলেগ আছিলে, এতিয় দিনও বেলেগ এটা এতিয়া মানে চুখ পৰি প ন মানে
পৰিৱৰ্তন আগতে আমাক মাহঁতে অকমান শুবলৈ কয় স্কুল পায়ে আমি পি ৰ্তন খাই হলেও খেলিবলৈ যাওঁ ন কিমান চখ আছিলে আমাৰ খেলটোত এতিয়া মানে ল'ৰা ছোৱালী বিলাকে আৰু অহা লগে-লগে বিচনাখনন তোমাৰ তাৰপিছত আৰু ফোনটো
মোবাইলটো সেইটোৱে ভাত খাওঁতেও মোবাইল আৰু স্কুললৈ ওলাই যোৱা মুহূত্ত লকে মোবাইল
মোবাইলৰ
তাকেহে বতৰটোও কিনও কৰিছ আমাৰ ফালে বৰষুণহে দিছে পাই
অ, এইফালেও দিব নেকি তেনেকুৱা কৰি আছে বতৰটো
উম
খেলা-খেলা আগৰ যে চুৰ বুলি যে
অ-অ সি সেই বোৱা এতিয়া আগতে ৰাম লক্ষ্মণ সীতা হেলো চুৰ পুলিচ খেলো মিলাব লাগে সবে আকৌ হেৰি কিনি জানাই এইবোৰ শ সৰু যে এইবোৰ গুটি দি পেলাই যে মিলাব লাগে যে
অ অ খুব ভাল লাগ- উম আজিকালি ল'ৰা ছোৱালীয়ে সেইবোৰ নেখেলে দেই চিনিয়ে নেপায়
উম চিনিয়ে নাপায়
আমি খেলি পেলাই আমাৰ আমি আমাৰ আমাৰ যুগটো বহুত ভাল আছিলে এতিয়া মানে যিটো যুগ হৈছে নহয় ল'ৰা ছোৱালীয়ে মানে মানে মানে মানুহে চিনি নেপাব
নাপায় অ
মানুহে চিনি নাপাব, আজিকালি ল'ৰা ছোৱালীয়ে।
সেয়া আৰু, সেইবোৰৰ কথা মনত পৰিলে সচাঁকে আকৌ উভতি যাবলৈ মন যায় জানানে সেইকন সময়লে।
উম।
আগৰ সময়বোৰ এনেকুৱা মানে, এনেকুৱা আছিলে অ । সৰু হৈ যেতিয়া আছিলো তেতিয়া মন যায়, ডাঙৰ কেতিয়া হম। ডাঙৰ কেতিয়া হম। এতিয়া ডাঙৰ যেতিয়া হলো তেতিয়া মন যায়, আকৌ সৰু হৈ যদি থাকিব পাৰিলোহেঁতেন?
উম, খেলিব পাৰিলোহেঁতেন?
তাকে নিদি মানে কোনো চিন্তা নথকাকে দৌৰি ঢাপলি, খেলা ধূলা।
উম, সেইটো-আজিকালি নিশিকাই মিন আগতে আমাক মাহঁতে গালি পাৰিলেও যিমানে যি নহওঁক আমি ওলাই যাওৱেই খেলিবলে। দিনটোত মানে?
উম, অ', আকৌ সেই লোকৰ ঘৰত গৈ পেলাই। বাৰীয়ে বাৰীয়ে, ঘূৰি ফুৰি ফল খাবলে।
উম। এ বাৰু মই বহুত দিনৰ মূৰত বোলো ফোন এটা কৰোচোন, খা খবৰ নাই?
তাৰপিছত অ ভালেই কৰিলা, এনেকে ফোন চোন কৰা নহয়েই। এতিয়া আগৰ দিনৰ কথাকে ওলালে অলপ মন ভাল লাগে
অ', আৰু তেতিয়া ঠিক আছে হ'ব দিয়া। অ', অ', ঠিক আছে অ'।